অ নাই নহ'ল কাটা গল মূল সেইটো এটা চান্স গ'ল নাহিলে
আমি ভাবো কি এপটো পৰা কি বাহিৰত আছো নতিফিকেচন একোই অহা নাই মই কি কৰো এতিয়া এনে হলে এতিয়াও এপত বাহিৰৰ এপৰ ভিতৰত আছো তেতিয়াহে যে আহিছে
মোৰ মোৰ বাহিৰত আহে বাহিৰত মানে সেনেকে সেনেকে দাইৰেক নাহে মোৰ বাহিৰৰ ওপৰত নটিফিকেশচন আহে
অ কোধভিশনত আহি আছে এই কালি সেনকে আহি আছে এতিয়া কিয় বা অহা নাছিল
উম বোৰ গ'ল মাৰ ত' তাই মোক কল এতিয়া আমাক মানে চবকে আৰু ইগন কৰিব দিছে তাইক সেনেকে কৈছে
অ কিয় নকৰিম
হম অ
আহ বাপৰে বাপ
বোৰ কিবা এটা বৰ ছোৱালী কিনু ন পাই হ
এ বহুত ফালতটো হৈ গৈছে এতিয়া
পূৰা পাগল হৈ গৈছে
ইমান সনেকৈ লাভ নাই ৰ ইমান ফ্ৰাইড ৰাইচ খিনি খাওঁ ৰ স
ভাত খালিই নেকি
ফ্ৰাইৰাইচ খাম ভাত
ৰাতিখন ফ্ৰাইড ৰাইচ কিয় খ আৰু
মই ভাত খাব নোৱাৰো মোৰ একদম এলাহ লাগে মোৰ ভাত চাত খাব ৰাতিখনতে। উম মই নোৱাৰো ম‌ই একদম নোৱাৰো মই ৰাতিটো আৰু বমিও‌ হয়। টো মূৰৰ বিষ হলে
উম।
অ উ ইটোও লব নোৱাৰ এতিয়া। মষ্ট গৰম।
নখ কেইটা লগাই চাও ৰবা। নহয় এ কালিয়ে লগাম দে এইটো নল‌ওঁ আৰু লগাব।
আজি নালাগে, কালিয়ে লগাবি। এতিয়া ৰাতি হল।
উম ৰাতি হ'ল কাইলে লগাম। খচত এটা উঠাই দিম চবকে। নাই
আহ্
নলগালো ভালে লাগছে, বেয়া লগা নাই। ক!
মই না এতিয়া মই ভাবি আছো কেলে মইতো কৈছিলো না এই আন্টি এটাই যে মোক কৈ এদ টো কাৰ্ট কৰি থৈ দিছে।
হম হম হম।
এ মোৰ ভনী এজনীৰো আগেই আন্তী জনী মোৰ মাৰ গম পা গম পা নাই নাই কোৱা নাই
উম।
আণ্টি জনী এ নহয় এড টু কাৰ্ট এইটো
নহয় নহয় সেইটো নহয়। তাৰে আগত কৈছা তই।
কানত ফুচ ফুচাই আছে, সেইটোহে
উম, তই গমে নাপালি, দে ক ক ক।
গম নাপালো মই, সেই আণ্টি জনী মোৰ মায়ে কাণত ফুচ ফুচাই এতিয়া কৈ মোৰ লাগি আছে যে মাৰ কানত ফুচ ফুচাই কৈ আছে যে মোৰ লৰা জন টো এতিয়া ডক্টৰ পঢ়িহে এৰিব। কি বা কৰিব, মানে কৈ আছে কি? সেই ল'ৰাটো বহুত ভাল।
উম।
তাতছে আৰু কোনো ভাল ল'ৰা নায়েই।
উম।
মোৰ যিহে তেমা চুতি আছে তাৰ
ৰ, ৰ, মই বেলেগ কাটি কিনে মাৰো ৰহ দে আৰু দুই বাৰ ক'লি তই ৰহ।
বহুত বেয়া গৰম হৈ আছে, সেইকাৰণে
উম। কাটচোন তই কাট।
ৰ এনে দ্ৰুতে কাটি ন মই তোক কৈ আছো ৰ।
হা?
এনেই তই এইটো কাতবি ন? তই মই কৈ আছো ৰ।
এ ৰ সময় নাই ৰ পঢ়িব লাগে মই।
এ পঢ়বিও তই, তাতে ভালকে বুজি নাপাবিবি বে মোৰ মানে বহুত আহ উম নাই অ ৰাতি কম দে এইটো কিবা বেলেগ কমেই এইটো বেলেগ কম নকও অ